শুনিছনে তুমি?
হয়, মই শুনিছোঁ।
অ' কি কৰিছা পিছে?
অঁ, ময় আছো এনেই, আৰু তুমি?
মইয়ো এনেই আছো ৰবা ঘৰতে আছে নে নাই?
হয়, ঘৰতে আছো আৰু তুমি?
ময়ো ঘৰতে আছো ৰবা। তাকে মই এইমাত্ৰ অনলাইন অৰ্ডাৰ এটা কৰিলো, - তেতিয়া মনত পৰিল তোমাৰ লগত আজি অলপ ক্ৰয় বিক্ৰয়ৰ ওপৰতে কথা পাতো নিকি?
অ, এই বিষয়ে আলোচনা কৰিব পাৰি মানে তুমিতো ভাল বিষয়ে বাছি লৈছা।
অঁ' শ্বপিং আমাৰ দৈনন্দিন জীৱনত এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে ক্ৰয় বিক্ৰয়। মানে আমাৰ জীৱনটোত ৰাতিয়ুৱাৰ পৰা ৰাতিলৈকে এই ক্ৰয় বিক্ৰয় বিষয়টো চলিয়ে থাকে। কিনা বেচা, খাদ্য হওক কাপোৰ হওক শিক্ষা সামগ্ৰী হক- লগতে দৈনন্দিন প্ৰয়োজনীয় যিখিনি বস্তু সেইবিলাক আমি কিনিলেহে আমি দৈন দৈনন্দিন জীৱনটো মানে- পুৰাই যাব পাৰিম। এইবিলাক আমি নিয়মীয়াকৈ বজাৰ কৰি থাকিব লাগিব। ক্ৰয় বিক্ৰয় নোহোৱাকে যোনো তোমাৰ, তোমাৰে হওঁক বা মোৰে হওঁক মোৰেই আজি। জীৱনো ভাবিবলে সম্ভ হ'ব জানো, ক্ৰয় বিক্ৰয় নোহাকে।
ন, মানে মোৰ মতে মানে আমি যদি অ। মানে বজাৰ নকৰোঁ আমি জীয়াম কেনেকে। আমি আমাক যদি কিবা এটা বস্তু লাগে আমি পিনে বজাৰৰ পৰা কিনিব লাগিব। হয় অহ। লন অৰ্ডাৰ নহয় অনলাইন আমি মানে অ এই বস্তুবোৰ বজাৰ কৰিলেহে আমি--এ। আমাৰ যিবোৰ জৰুৰী বস্তু সেইবোৰ আমাক বোৰে কিবা খোৱা বস্তু লাগে আমি। শীটো বজাৰ কৰিব লাগিব শাক-পাচলি ফল মূল। আকৌ কিবা অ উ কাপোৰ, কাপোৰ লাগিব সেইটো আমি বজাৰ কৰিব লাগিব। বা কিবা বেলেগ ধৰণৰ বস্তু লাগিব, আমি মানে সকল ব্তুে বজাৰ কৰিম। লিব মানে বজাৰ যদি নকৰো আমাৰ দৈনন্দিন জীৱনতটো চলিবই নোৱাৰিব।
হয়, তুমি ঠিক কথাই কৈছা মই বাৰু তোমাৰ কথা সৈতে একমত। আগৰ দিনত মানুহে ধৰা আম আমি যেনেকে অনলাইন অৰ্ডাৰ দিছিলোঁ। বা আজিিকালি আমি যেনেকে পইচা দি কিনে, পইচা দি বস্তু কিন্তু আগৰ দিনতো তেনেকুৱা নাছিলে। আগৰ দিনৰ আহ মানুহ বিলাকে মানে এ। বস্তু বস্তুৰ সলনি বিনিময় প্ৰথাাৰ যে নামটো শুনি চাই চাগে। বেয়া কিতাপত পঢ়িব প পাইছাই চাগে নিশ্চয়, বিনিময় প্ৰথাৰ জৰিয়তে বজাৰ সমামাৰ কৰিছিল। অ, আমি ধৰা আমি নিজৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে নতুন সামগ্ৰী আৰু সেৱা বিভিন্ন বিষয় এইবিলাক। বিষয়ে জানিব লাগে, বা আগৰ দিনতো ইমান বস্তু এনেকে নাছিলে। আমি আগতে ধৰা আহ কোন। কোনোবাই ধৰ আদাৰ খেতি কৰিলে আৰু কোনোবাই ঘ ধৰা চাউলৰ বা ধানৰ খেতি কৰিলে। তেওঁলোকক যদি আদা হয় তেওঁলোকে। আহ মা সেই আন ঘৰৰ মানুহক চাউল দ চাউল দিব বা ধান দিব। আৰু আন ঘৰৰ মানুহক তেওঁলোকক যদি এ আৰু আন ঘৰ মানুহ তেওঁলোকে যদি আদা দিব সেনেকুৱাকৈ বিনিময় পথাৰ জৰিয়তে তেওঁলোকৰ জীৱন কিটা অতিবাহিত কৰি আছিলে। আজিকালি আৰু সেইবিলাক আহ মানে বিনিময় প্ৰথা নাই ধৰা। পইচা দিলা বস্তু কিনিলা। আহ তুমি মানুজনক পইচাটো দিলা মানুহ তোক বস্তু দিল বস্তুটো দিলে সেনেকুৱাকে মানুহে জীৱন আ। জীৱন যাপন কৰি আছে আজিকালি যেনেকুৱা বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আমি মিনিটতে ঘৰতে বস্তু পাই যাওঁ। আহ গমে পোৱা কিছুমান এপ ওলাইছে ব্লিংকিত হওক ফ্লিপকাৰ্ট মিটছ হওক বিভিন্ন ধৰণৰ এপ ওলাইছে। তাৰে জৰিয়তে আমি মিনিটতে ছেকেণ্ডতে ঘৰত বস্তু পাই যাওঁ। আমি বেছিভাগ আজি এ আগৰ দিনৰ মানুহৰটো এনেকুৱা নাছিলে তেওঁলোকে সদায়। আহ বজাৰলৈ ওলাই যাবই লাগিব চিলে লাগিছিলে তেওঁলোকৰ দৈন বস্তু সামগ্ৰীসমূহ কিনিবৰ কাৰণে। আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে আমি যথেষ্টখিনি সুবিধাও হৈছে আ আৰু বৰ্তমানৰ সময়ত মানে এই ক্ৰয় বিক্ৰয় ব্যৱস্থাটো যথে থ খিনি পৰিৱৰ্তন আহা বুলি মই ভাবো দিয়াচোন আৰু চোৱা ইণ্টাৰনেটৰ যথেষ্টখিনি উন্নতি হৈছে। আৰু এ এইমাত্ৰ তোমাক মই উচ্চাৰণ কৰিলো যে অনলাইন শ্বপিং বহুতখিনি জনপ্ৰিয় হৈ পৰিছে এতিয়া মানুহে ঘৰতে বহি মোবাইল বা কম্পিউটাৰ সহায়ত সামগ্ৰী কিনিব। পাৰে আগৰ দিনত এইবিলাকৰ কোনো দূৰ দূৰলৈকে প্ৰচলনে নাছিল মোনা। ফোন আছিল না কম্পিউটাৰ আছিল আৰু যদি মোবাইল ফোনো আছিল তেতিয়া এইবিলাক বস্তু ওলোৱাই নাছিল। তোমাৰ মতামত কি বাৰু।
অ' মই তোমাৰ হৈতে এক মত মানে ম আজি কালি এম দেখা গৈছে যে মই অনলাইন চপিং। পিং বহুতেই বৃদ্ধি পাইছে মানে উ। আজিকালি মানুহে মানে ঘৰত বহি বহিয়ে মানে এই বস্তুবোৰ অ' মানে অ' কিনিব কিনিব পাৰে বা। অ' মানে অ' ক্ৰয় কৰে। অ' মই অ' আজিকালি মানে অ' অফলাইন শ্বপিং অনলাইন শ্বপিং দুটাই মানে আমাৰ বৃদ্ধি লাভ। কৰিছে অ' আজিকালিটো অফলাইন চপিংৰ পৰা অনলাইন বেছিয়ে মানে প্ৰখ্যাত মানে বিখ্যাত হৈ গৈছে। অ', মানে আজিকালি মানে মানুহবোৰ ব্যস্ত হৈ পৰিছে। তাৰপিছত মানে আ তেওঁলোকে মানে অব ঘৰ বাহিৰত উলিয়াব নোৱাৰা হৈছে বা তোমাৰ ঘৰৰ বাহিৰৰে উলিয়ালেও মানে ইমান সময় নাই তেওঁলোকে বস্তুবোৰ কিনিবৰ বাবে চাই মেলি তেওঁলোকে মানে সিহঁতে অনলাইন শ্বপিঙে কৰে। আৰু যিবোৰ মানুহ সময়ত অ' হাতত সময় আছে বা তেওঁলোকে মানে বস্তুবোৰ চাই চিতি আনিব পাৰে তেওঁলোকে মানে অফলাইন শ্বপিংটো মানে ব্যৱহাৰ কৰে।
হয়, তুমি ঠিক কথাই কৈছা। অনলাইন শ্বপিং কৰিলে বা আমি যথেষ্টখিনি আমাৰ সা-সা যথেষ্টখিনি আমাৰ সময় ৰাহি হয়। কাৰণ আমি এবাৰ বজাৰত যাম ঘৰৰ পৰা তাৰ পিছত বজাৰত বস্তু দাম দৰ কৰি কিনে আহি হিম ঘৰত আমাৰ যথেষ্টখিনি সময় মানে খৰচ হৈ যায়। যাৰ ফলত আমি ধৰ যদি অনলাইন শ্বপিং কৰো আমাৰ লগতে সময়ো ৰাহি হ'ল লগ আমি লগতে আমি ঘৰতে কোনো কষ্ট ত নোহোৱাকে আমিৰ ঘৰতে বস্তু পাই গ'লো আৰু সেই যিখিনি সময় বা চি গ'ল আমি অ' অফলাইন শ্বপিং কৰাতছে সেইখিনি সময় আমি ঘৰতে বেলেগ এটা কামতে আমি খটাই দিব পাৰোঁ। আজিকালি ইটাৰনেটৰ জৰিয়তে যথেষ্টখিনি আমাৰ সুবিধাও হৈছে দিয়াচোন। কিন্তু তথাপিও তাৰে ভিতৰতে অ' এইবিলাক অনলাইন ক্ৰয় বিক্ৰয়ৰ কথাটোৰ মাজত কিছুমান অ' অসুবিধাও আছে বা অ-অ-অপকাৰিতাও আছে। চে আছে দিয়া চুন যিহেতু আৰু চাবা কিছুমান আ কিছুমান এপত বা দে দেখা পোৱা অনলাইন অনলাইনৰ এপ পত দেখাব যে অ' এইটো বস্তু এনেকুৱা আহিব বা এ এইটো সামগ্ৰী এ কোৱা আহিব। কিন্তু অহাৰ পিছত বেছিভাগ দেখা পাওঁ যে হয়তো আ বিলাহীখিনিয়ে ভাল নাহিল বা আমখিনিয়ে বেয়া আহিল সেনেকুৱা টাইপৰ বস্তু আহে। কি আৰু কেতিয়াবা এনেকুৱা হৈ যায় য'ত আমি বস্তু ফিৰাই দিবও নোৱাৰা হৈ যাওঁ। আমি ৰাখি থ'ব লগা হৈ যায় যাৰ ফালে এইবোৰ আম অপকাৰিতা হৈ যায় আমি পইচাটো ঘূৰাই নাপা পালো বা বস্তুটো আমি ভাল নাপ নাপালো যিখিনি বেয়া বস্তু আহাৰ পিছত না আমি সেইটো ব্যৱহাৰ কৰি কৰি না মই খাব পাৰিম। তাৰ ফলত আমি পইচাটোও ঘূৰাই দিব নোৱাৰো আমাৰ কিছুমান অসুবিধাও হৈ আহে হৈ পৰে দিয়াচোন। আৰু এ কাপোৰ বা জোতাৰ ক্ষেত্ৰত ক্ষেত্ৰতো এ এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ সুবিধা হৈছে দিয়াচোন। কিছুমান বেছিভাগতো অপ-অপকাৰিতা নাহে দিয়েচোন উপকাৰিতা এ বা সুবিধাই আহে দিয়াচোন। আৰু চাবা আকাৰ হওঁক গুণগত মান হওঁক বা ৰং ভালদৰে পৰীক্ষা কৰি চাব পাৰি কাপোৰ বা জোতাৰ ক্ষেত্ৰত। তুমি কাপোৰ বা জোতাৰ ক্ষেত্ৰত তুমি অ' মানে বস্তুটো ধৰা বেয়া আহিল। বা মন পচন মনৰ পচন্দৰ নহয় হেনেহ'লে তুমি ফিৰাই দিব পাৰাবা পইচাটো দুইদিনৰ ভিতৰতে তুমি ঘূৰাই পাই যাবা আৰু তোমাৰ এনে মতামত কি এইবিলাকৰ ওপৰত?
অ', মানে তুমি ঠিকেই কৈছা মানে অনলাইন শ্বপিঙত মানে অলপমান অসুবিধাও আছে বা সুবিধাও আছে। মানে সকলো বস্তুেই সুবিধা অসুবিনা অসুবিধা বা উপকাৰিতা অপকাৰিতা দুইপ্ৰকাৰে থাকে মানে তাৰ অ' সুবিধাটো ল'ব লাগে। মানে তুমি ঠিকেই ক'লা যেনেকে বহুত ধৰণৰ অসুবিধা আছে মানে আমি অ' উম, দেখিলো যে বস্তুতো আাৰ কাপোৰতটো এনেকুৱা কিন্তু আমি যেতিয়া অৰ্ডাৰ কৰিলো দেখিলো যে। অ', যেতিয়া আহিল তেতিয়া কাপোৰটো ফটা আছে নহ'ল অ' নহ'লে কাপোৰটোৱে বেলেগ আহিছে বা আমি এটা বস্তু আনিব দিছো আহিছে দুটা। বিভিন্ন ধৰণৰ সমস্যা দেখিবলগীয়া হয়। অ', আৰু কেতিয়াবা মানে এই বস্তুবোৰ খাই ভালে আহে, মানে আম মানে দচটাৰ ভিতৰত এটা মানে বস্তু বেয়া আহে। আৰু মানে দেখা যায় যে অফলাইন শ্বপিঙত মানে আমি বস্তুবোৰ ভালদৰে চাই মেলি তেওঁলোকৰ আকাৰ আকৃতি বা বস্তুৰ গুণাগুণ। মানে সেইবোৰ চাই মেলি আনিব পাৰো, যাৰ ফলত মানে আমাৰ অম আমি মানে বস্তুটো চিলাব লগীয়া নহয়। বা তাতে যদি কিবা ফুল আছে, আমি লগে লগে অ', লগা লগ ঘূৰাই ক'ব পাৰো যে মানে এইটো ফুল আছে মানে এইটো অ', ফটা আছে বা বেয়া আছে, কিন্তু এইটো আমি অনলাইন শ্বপিঙত কৰিব নোৱাৰো, আৰু কিন্তু আমি এইটো চিলাই দিব পাৰো, সেইটো বেলেগ থা
হয়, তুমি ঠিক কথাই কৈছা। আৰু এনে মই ভাবো যে শ্বপিং কৰাৰ সময়ত আমি য-যধে মধে বস্তু উঠাব নালাগে বা বস্তু ল'ব নালাগে। শ্বপিং কৰা সময়ত আমি এটা আ, স-সদায় এখন তালিকা বনাই চলিব লাগে, যাৰ ফলত আমাৰ নিজৰ আ, প্ৰয়োজনীয় সামগ্ৰী তালি ঘৰৰ পৰা যোৱাৰ আগতে আমি প্ৰা, তালিকাখন প্ৰস্তুত কৰি লা যব-যাব লাগে, যে আমি আজি ঘৰত ইমান এইখিনি এইখিনি বস্তু লাগে বা এইখিনি এইখিনি বস্তুৰ প্ৰয়োজন হৈ আছে। যাৰ ফলত আমাৰ অপ্ৰয়জনীয় খৰচো কম হয় বা সময়ো ৰাহি হয়, যদি তুমি কোনো ধৰণৰ তাল তালিকা নবনোৱাকে বজাৰলৈ যোৱা বা শ্বপিং মল এটাতে গ'লা- তুমি তেনেহ'লে তুমি ইফালৰ পৰা সিফালে ঘূৰি থাকিব লাগি ব বা বজাৰত যাই কিনে তুমি ভাবি থাকিব লাগিব, অ', ঘৰত কি আছিল, কি নাছিলে? আ, এইটো বস্তু আছিলে, হয়টো এইটো বস্তু না-নাছিলে, মই ভালকে চোৱা-চোৱাই নহলে, এনেকুৱা ধৰণৰ তোমাৰ যথেষ্ট খিনি অসু সুবিধা আহি পৰে দিয়া চোন, সেইকাৰণে তুমি ঘৰৰ পৰা যদি তালিকা বনাই লৈ যোৱা, তেনেহ'লে তোমাৰ যথেষ্টখিনি অ', সময়ো কমে সময়ো কমি যায় আৰু অপ প্ৰচো ক-কম হয় আৰু ধৰা আ বাজেটৰো এটা গুৰুত্ব আছে, নিশ্চয় আমিতো অম, আ য-যধে মধে খৰচ কৰিব নোৱাৰো জানো, তাৰ কাৰণে ধৰা আৰু নিজৰ আয় অনুসৰি আমি খৰচ কৰাটো খৰচ কৰিব পাৰো, ধৰা আমাৰ যদি ইনকাম হয়, দহহাজাৰ টকা আমি যদি বজাৰত যাই কিনে বাৰ হাজাৰ টকা খৰচ কৰি থৈ আহো, সেইটো এটা মূৰ্খতাৰ কাম নহয় জানো। সেইকাৰণে আমি বজাৰ কৰাৰ আগত যথেষ্টখিনি ভাবি চিন্তি কৰি বজাৰ কৰিব লাগে। আৰু আজিকালি বহু মানুহে চাবা অফাৰৰ আজিলৈকে অ', অফাৰৰ মেছজজে আহে। অফাৰৰ মেছেজ অহাৰ লগে লগে অফাৰ আহে। ডিচকাউণ্টৰ দেখি আ বহু বহু খিনি তেওঁলোকে অপ্ৰজনীয় বস্তু কিনি লয়। যাৰ ফলত আমাৰ তেওঁলোকৰো বত যথেষ্টখিনি অসুবিধা হয়, দিয়াচোন, আ, এইটো এটা সাধাৰণ সমস্যা বুলিয়ে ক'ব পাৰি। বা মানুহে অফাৰৰ কথা শুনি কিনে ভাবে কম দামতে পাম অ', ইমান খিনি বস্ কিন্তু তেওঁলোকে বস্তুটো নাচায় কেনেকুৱা ভাল হ'ব নে বেয়া হ'ব, এনে তোমাৰ মতামত কি বাৰু?
মানে তুমি ঠিকেই কৈছা, যে মানে আমি অ', ঘৰতে তালিকা বনাই নিব লাগে যাৰ ফলত মানে আমাৰ অ', বজাৰত অ' অসুবিধা নহয়, মানে যদি মই ঘৰতে ভাবি নিওঁ যে মানে আমি এইবোৰ কিনিব লাগিব বা এইবোৰ নালাগে। এতিয়া মানে আমি বজাৰত যাই পিনে এইবিলাক উগুল থুগুল নালাগে যে আমি কি কিনিব আছে, কি কি কিনিব নালাগে, আ এ-এতিয়া অফাৰ দেখি পিনে, মানে কিছুমান মানুহক দেখা যায় যে এওঁ মানে বেছি অ', কম পইচাত মানে বহুত বস্তু পাইছে, যাৰ ফলত তেওঁলোকে মানে লগে লগে কিনি লয়। এইটো তেওঁলোকে ঘৰত আহিপিনে যে দেখে, এই বস্তুবিলাক চোন বেয়া। কিছুমান ভাল ওলাইছে, কিছুমান বেয়া ওলাইছে, মানে তাৰ পিছত তেওঁলোকে মানে এটা অ', মানে এটা উম মানে তেওঁলোকৰ বেয়া লাগি যায় ন মনত, আ, মানে তেওঁলোকে ভাবিল যে মানে কম পইচাত বেছিকে পাইছো, কিনি ল কিন্তু মানে তেওঁ লগত মানে তেওঁলোকৰ লগত মানে এটা বেলেগে হ'ল। মানে আমি সদায় বস্তুতটো সদায় চাই মেলি আনিব লাগে যে এইটো ভাল নে বেয়া নে কেনেকুৱা। মানে আমি উম মানে অনলাইন শ্বপিংতটো সেইটো আমি নোৱাৰো, তেতিয়া আমি অফলাইন শ্বপিংত যাওঁ। তেতিয়া আমি চাই চিতি আনিব লাগে এইটো আমি। মানে চাই মেলি আনিব লাগে যে তোৰ ৰঙটো উৰিছে নেকি, তোৰ কাপোৰটো ফটা নেকি, ক'ৰবাত দাগ লগা আছে নেকি এইবোৰ আমি চাই আনিব লাগে।
হয় আৰু স্থানীয় দোকানৰ পৰাও শ্বপিং কৰাত যথেষ্টখিনি লাভ আছে বাৰু। এতিয়া তুমি চাবলৈ গ'লে ধৰা স্থানীয় ব্যৱসায়ক সমৰ্থন কৰিলে স্থানীয় অৰ্থনীতিও শক্তিশালী হয়। আৰু লগতে অধিক কৰ্মসস্থানৰ সুযোগ সৃষ্টি হয় আমি যদি স্থানীয় দোকান এখন থাকোতে বা দোকানী আমি যদি আহ তাৰ তেওঁলোক, তেওঁৰ দোকানৰ পৰাই কিনিয়ে থাকো তেনেহ'লে তেওঁলোকৰতো এটা আমাৰ আহ, ভাল সম্বন্ধ গঢ়ি উঠি উঠে বা ভৱিষ্যতে তেওঁলোকৰ আহ, তেওঁলোকৰ পৰা কিবা ভাল বস্তু তেওঁলোকে আমাক নথগিব মানে। আমি যদি তেওঁলোকৰ পৰা তেওঁৰ লগত তেওঁৰ পৰা দোকানে তেওঁৰ দোকানৰ পৰা বস্তু লওঁ, তেওঁলোকৰ যদি সম্বন্ধটো ভাল ৰাখো তেনেহ'লে তেওঁ আমাক ঠগিবলৈ কোনোদিনে চেষ্টা নকৰিব। বা দোকানী লগত তেওঁৰ লগত এজন এটা ভাল ঘৰুৱা সম্পৰ্কই স্থাপন হ'ব। হয় নে নহয়?
ঠিকে কৈছা, হয় হয়, ঠিকেই কৈছা। মানে অ' আমি যেতিয়া স্থানীয় দোকানীটোৰ পৰা মানে বেছিকে তেতিয়া তেওঁলোকৰ মানে আমাৰ এটা ঘৰুৱা ভাব আহিব। অ' বা তেওঁলোকে আমাক উম নথগিব সেইটো ঠিকেই কৈছা আৰু লগতে মানে এটা ভাল সম্পৰ্ক হ'ব যাৰ ফলত তেওঁলোকে মানে আমাক সদায় ভাল বস্তু দিবলৈ চেষ্টা কৰিব বা আমাক বোলে উম মানে মানে এটা ভাবি লোৱা মানে তেওঁলোকৰ পৰা আমি কিবা এটা বস্তু কিনিলো কিন্তু সেইটো বেয়া ওলাল তেওঁলোকৰ সেইটো একো ভূল নহয়। কিন্তু যদি আমি বেলেগ দোকানত ফিৰাব যাওঁ তেওঁলোকে আমাক সেইটো বস্তু ফিৰাই নিদিয়ে কিন্তু যদি আমি স্থানীয় দোকানৰ পৰা আমাৰ ভাল সম্পৰ্ক হয় তেন্তে তেওঁলোকে মানে সেইটো ফিৰাই দিব মানে আমাৰ উভতাই ল'ব যাৰ ফলত আমি মানে ভাল বস্তু আৰু একবাৰ লাভ কৰিব পাৰিম।
হয় তুমি ঠিক কথাই কৈছা। আজি তোমাৰ লগত এইটো ক্ৰয় বিক্ৰয়ৰ ওপৰত বিষয়টোৰ ওপৰত কথা পাতি মোৰ যথেষ্টখিনি অভিজ্ঞতা হ'ল দেই।
হয় মোৰো ভাল লাগিল দিয়া হ'লে আজিলৈ ইমানতে এৰো।
অ' আজিলৈ সামৰো দেই, থেংক- ধন্যবাদ।
বিদায়।